হেল্ল' কোৱা এ আছো দিয় নে তুমি
এও আছো দিয়া এই ওলাই গৈছিলো অলপ এ আহি পেলাই ভাত পানী খাই লৈছো এই ওচৰতে ইমান ধুনীয়াকে মেলা হৈছে
অ হয় নেকি
এনেকে যে অ অ এইবাৰাহে আহিছে এই ফিল্ড ওচৰতে ফিল্ড এখন আছে যে তাতে হৈছে এই তাকে চাব গৈছিলো উম এ মেলা দিয়ে সৰু ল'ৰা ছোৱালী যে উঠে যে চকৰি অ সেনেকা আহিছে অ অ তেনেকুৱাই তেনেকুৱাই খালি তাতকে মানে ইমান ডাঙৰ ডাঙৰ নহয় নহয় অ সৰু সৰু বস্তু বিলাক আনিছে অ ল'ৰা ছোৱালীৰ কাৰণে আহিছে যে সেয়াই এপাক এনে উম সেইটোৱে এপাক তাতে বোলো এপাক চাই আহো ৰবা উম
যাবা আৰু এতিয়া যাবা অ আহি লাগে
গৈ আহিলো আমাৰ মানে ওচৰতে তোমাৰ এই বিহু প্ৰগ্ৰেম এটা পাতিছে ৰ'বা মানে ল'ৰা ছোৱালী অ মানে যিটো কলনীত আমি আছোঁ মানে
অ এতিয়াহে পাতিছে নে
মানে কি জাননা আগতীয়াকে পাতিছিলে পাতে এনেই বহাগৰ হেৰিতে কিন্তু মানে কি হৈছে এতিয়া বিদায়ত পাতা নিচিনা হৈছে আৰু বহাগী বিদায় বুলি কয় যে অ অ তেনেকে পাতে যে এনে এনেই হলে কিন্তু মানে হেৰিত মানে পাতে বিহু দুদিনমান পিছতে পাতে অ মানে কি অ অ অ সেইটোৱে সেইটোৱে মানে কি হয়ি ইয়াত তো বহুত ধৰি লওক হেৰি আছে পৰিয়াল আছে ন বেলেগ বেলেগ ঠাইৰ মানে সকলো খিনিয় এইটো ধৰি লোৱা বিহু মোৰ বিষয় হয় একো বুজি নাপায় শুনে নহয় অ অ চব থাকে যে অ গোটেই অ তেনেকে মানে গোটেইখিনি একেলগে হল্ডাটো উঠাই তেনেকে মানে, অ প্ৰগ্ৰাম এটা মানে পাতি ল'ৰা ছোৱালী খিনিয়ে যাতে বিহুৰ বিষয়ে বুজি পায়। সিহঁতেতো অ, কলা এনেওো নিজৰ সংস্কৃতিৰ বিষয়ে যদি নিজে নাজানে অ, কি হব তাতে আকৌ সিহঁতৰ প্ৰাংগন প্ৰতিযোগিতা কবিতা বৃত্তি, আকস্মিক বক্তৃতা, এইবিলাক মানে সকলো বিিলাক মানে সোমাই দয়া আৰু। অ' সেইবিলাক লাগে কুইজ পাতিছে অ। কুইজ হ'ব মানে উ, কুইজো পাতিছে। সেয়া গোটেই খিনি মিলাই পেলাই মানে পাতিছে, যাতে ল'ৰা ছোৱালী খিনি বিশেষৈ সুবিধাৰ কাৰণে আৰু যাতে তেওঁলোকৰ অনুযায়ী হয় তাতে মানে কি হয় তোমাৰ অ সেই চবৰে স্কুল থাকে হে ন স্কুলৰ সময়তটো দিব নোৱাৰে হানে তাৰ পিছতহে দিব লাগে সেইটো কাৰণে মানে আমাৰ টাইমতটো বেলেগ দিছে নোৱাৰে নোৱাৰে অ নোৱাৰে নোৱাৰে অ মানে ধৰি ল অ এয়া এতিয়া ধৰি লোৱা তোমাৰ আবেলি টাইম ন অ সেইটোয়ে আৰু আবেলি টাইম মানে টো হ'ব কবিতা আবৃত্তি দিব আৰু সৰু ল'ৰা ছোৱালী চালি ধৰি লও হয় টোপনিও আহি যায় মানে দহটা মান বজালৈ শেষে হৈ যাব তোমাৰ আৰু বেছি দেৰি নকৰে অ সেই ল'ৰা ছোৱালী বিলাককে অ সেইটোৱে সেইটোৱে সেই ল'ৰা ছোৱালী বিলাককে মানে বিহু অলপ অলপ শিকাই দি চুমনে সিহতে নাচিবতো অ অ সেইয়া তাত তাতে লাগি আছিলো তাতে আকৌ মেলাও হৈছে যে সেয়াও অকমান
অ এটা ভাল হ'ব দিয়া মেলাও হৈছে ন আকৌ এই যদি অনুষ্ঠানটোও পাতিছে মানুহ হব আৰু তোমালোকে যিমান খিনি ল'ৰা ছোৱালীৰ হে ভাবিচা তাতকে বেছি লৰা জানিব শিকিব কাৰণ মেলা খনতোতো চাবলে
লাগে দিয়াচোন ন কুই য ল'ৰা ছোৱালী লাগে নহয় অলপ মানে উম উম সেইটয়ে চব বেছি হলে ভাল লাগে আৰু লগতে বহুত খিনি ল'ৰা ছোৱালী শিকিবও ন সেইটোও এটা ভাল হব
িৰেও বাকী দুই তিনজন ল'ৰা ছোৱালীও শিকিব ভালে
খিনিওতো আহিব ন বাহিৰৰ খিনি আহিব পাৰে তো অ নাহিলে হয়
নাহিলে হয় নাহিলে তেতিয়া এতিয়া মেলাখনো হব যে উম ভাল হ'ল সুবিধা এটা হ'ল দিয়া
মানে চবৰে সুবিধা অনুযায়ী মানে পাতিলে যে পাতাৰ পিছত এইটো আকৌ সুবিধাহে হ'ল মেলাটো তাতে আহি গ'ল সেইকেইদিনতে
পাতিলেহে মানে ল'ৰা ছোৱালীৰ বাহিৰা জ্ঞানবোৰ ন হ'ব বা পিছলে তেওঁলোকে শিকিব ন কেনেকে কি কৰিব লাগে কেনেকে এইটো বস্তু পাতিব লাগিব সদায় মানে পঢ়াতে সদায় চব জ্ঞান নাপায় ন
সেইটয়ে খালি তোমাৰ অ কিতাপতো তোমাৰ সকলো বিলাক পাবয়ে কিন্তু মানে কি হয় থিয়ৰী যিখিনি আমাৰ পোৱা যায় ন সেইখিনি মানে মনত ৰখি যায় অ তুমি যিমানে নহলে কৈ নথকা সিহঁতে এদিন
ন অ পাহৰিব কিন্তু সেই দেখি যিটো শিকিব সেইটোত মানে বহুত পাহৰি জীৱন ভৰ পাহৰি নাযায় আৰু জীৱনলৈ মানে সেইটো ৰৈয়ে যাব আৰু
সিহঁতৰ মানে উৎসাহ সেইটো বাঢ়ে গম পাইছা নে এতিয়া ধৰি লওক বিহু শিকাইছা সিহঁতে কেনেকে নাচিব লাগে শিকিছে ন সেইটো মানে উৎসাহ সিহঁতৰ যে অঔ এনেকেও নাচিব পাৰিম আমি অ তয়ে মানে তুমি ছবি বেয়াকে আকা মই ভাল আকৌ বুলি কৈ সি আৰু মানে হেৰি হৈছে মানে জোৰ যাতে ভাল হয় তেনেকুৱা সেইটোয়ে ভালো লাগে মানুহ আছে দিয়া ভালে খিনি আছে উম উম আছে
অ এ
গোটেইখিনি অ বেছি হ'লে ভাল মানে অকমান হ'লে বেয়াও লাগে ন নহয় নহয় আগৰ পৰা আমাৰ পাতিয়ে থাকে নহয়
কিন্তু এই মানে টাইমটো ভাল হৈছে দিয়া একে হেৰি হোৱা হয় গৰম হ'ল হয় ন ইমান গৰম
সেইকেইদিন গৰম আছিলে অ সেইটো কাৰণে মানে আমাৰ টাইমটো মানে ইমান অ অ অশান্তি পাব সেইটোৱে টো মানে ভাবিছিল অ সেইটো এনেই ভাবিছিল দেওবাৰত দিম বুলি বা শনিবাৰে দিলে তেতিয়া দেওবাৰটো থাকে ন কিন্তু মানে কি জানানে চবৰে সময় সুবিধা বিলাক নিমিলে নহয় হয় এতিয়া চোৱাচোন বেলেগ বেলেগৰ পৰা আহি পেলাই মানুহ বিলাক থাকে। মানে বন্ধ দিনটোত সদায় ক'বাত নহয় কবাত যাবও বিচাৰে ন, সেইটো কাৰণে অ বিশেষকে দহটা মান বজালেও চব শুইয়ে যায় যিহেতু ন দহটা, এঘাৰটা খতিও নহয়। সেইটো কাৰানে আৰু আৰু বোলে বেলেগৰ কোনোবা আহিব তেনেকুৱাতো নহয়, সৰু ল'ৰা ছোৱালী খিনিয়ে নাচিব গান গাব ন ওচৰতে হ'ব, আৰু সিহঁতৰ মনৰ ভাৱ বিলাক প্ৰকাশ কৰিবলৈ এটা মানে ভাল জেগা
জেগা পাইছে অ তাপা প্ৰতিভাবোৰো ভাবাচোন কাৰ কি কোনোবাই যে নাচিব জানে? কোনোবাই বজাব জানিব? কোনোবাই গাব জানিব? গাবলে পাৰিব হয় নহয়, সেইবোৰ এতিয়া তোমাৰ বজাও বুলি ক'লে গগনাডাল বজাবলৈও মানে সেইটো শিক্ষা
অ',
বহুত
বহুত আগ্ৰহ আৰু সিহঁতৰ আগ্ৰহটো-আগ্ৰহটো লাগিব। হয়নে নহয় আৰু মানে কি হয় জানানে অ সেইটোৱে-সেইটোৱে উম, বহুত খিনি শিকিব লগা আছে তোমাৰ পঢ়িলেই চব নহয় আৰু হয় পঢ়িলা সেইটোয়ে সেই
পালে কিন্তু বজাবলে টো
অ', নোপোৱা এইটো বজাব শিকিবই লাগিব। তুমি সেইটোৱে আৰু অ', প্ৰেক্টিচ লাগেই, তোমাৰ সকলো বিলাক বস্তুতে ন, প্ৰেক্টিচটো এতিয়া ঢোলটোনো বজাও বুলি কেনেকে বজাব হয়নে নহয় সেইটোৱেই।
এয়া সিহঁতে প্ৰথম শিকিব তাৰ পিছত আগ্ৰহটো বাঢ়িব, আগ্ৰহটো বাঢ়ি লাহে-লাহে সেইটো বস্তু পতি
অ', গুৰুত্বতো বাঢ়ি গৈ থাকে অ', এইটোতোন মনতে আছেচোন, কোনোবাই সুধিলেও ক'ব পাৰিব যে আমাৰ তাত এনেকে পাতিছিলো নহয় অ এনেকে সেইটো। ত সিহঁতৰ মানে মনৰ আগ্ৰহ
অ সেইবোৰ মানে তোমালোকে নি নিজাববীয়াকৈ
অ নিজৰ ববীয়াকে সেইটোৱেসেইটোৱে অ নিজৰ ববীয়োকে গোটেইখিনিয়ে মানে উঠাই কৰি নিজৰ ববীয়াকে কৰিছে আৰু তাত কোনো ধৰি লোৱা বেলেগৰ এনেক হেৰি লোৱা নাই আৰু সহায় নাই আৰু কাৰণ যিহেতু গোটেইখিনি মানুহ একেলগে থাকে ন সবৰে নিজৰ নিজৰ ল'ৰা-ছোৱালী আছে। ত তেওঁলোকে চানাটো
জনত উম ঠিকেই আছে।
বাহক বুলিয়ে ন ল'ৰা ছোৱালী সেইটোৱে বাকী তুমি ভাত খালা অ অ সেইটোয়ে কিবা এটা খেল ধমালি অ', সেনেক
তাৰ পিছত লাহেকে কিবা আধুনিক নৃত্যৰ পাতিবা সেনেকে পাতি থাকিলে মানে চব চব শিকিব
আৰু মানে কি জানানে চাবাচোন ল'ৰা ছোৱালীয়ে স সহজতে তোমাৰ প্ৰগ্ৰাম কৰিব ভয় কৰে মানে হয়নে নোৱাৰে নহয় অ সেই সাহটো নাথাকে অ সো নাথাকে অ নো ৱৰা ভয়ে লাগে নহয় হয়নে বেলেগৰ আগত জনৰা
ঠিকেই অ মই সিহঁতে জানিলেও মানে সেই ষ্টেজত উঠি কথা কোৱা সেইটো ভয়টো আঁতৰিব লাগিব
সেইটো সেইটো কাৰণেহে মানে যাতে সিহঁতৰ ভয়তো আঁতৰ হক লগতে বস্তু বিলাকো শিক কওক সিহঁতে আৰু সিহঁতে যে অ আৰু সংস্কৃতিৰ বিষয় প
জানিলে আৰু প্ৰতিভাবোৰো ওলাই পৰিল যে অ এই অমুক জানে অ
সেইটো কাৰণে শিকোৱা কৈছে অ সেইটোৱে বুজিছানে নহলেতো নহবই ন উম উম এনেকুৱা মানে যদি
থাকিলে মানে কি হয় কেতিয়াবা কোনোবা এটা ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিব ন সেইটোয়ে এইবোৰ পাতি থাকিলে গম পোৱা যায়
অ হয় আকৌ অ সেইটোৱে সেইটোয়ে তুমি এনেও চাবাচোন উম এয়া এনেও চাবা চোন স্কুলবিলাক তুমি যেতিয়া ল'ৰা ছোৱালী পোৱানে কিছুমান ল'ৰা ছোৱালী চাবাচোন কিবা এটা সুধিলে জানে যদিও ভয়তে তোমাৰ হেৰি হৈ থাকে কবলৈ অ', আফচোচ কৰে, মানে কি কবলৈ মানে সিহঁতৰ মানে হেৰি থাকে মানে ভয় মানে শুদ্ধ হব বুলি জানো, সাহটো হোৱা নাই সিহঁত, শুদ্ধ হলেও সিহঁতে নকয়, অ', ভুল হব ভয় জানো বাইদেৱে কিবা কৰিব, অ', সেই ভয়তটো আঁতৰাবলৈ মানে, এনেকুৱা কৰিব লগা হৈছে। উম, সেইটোয়ে অ', কিছুমানে ক'ব পৰে কিছুমানে হাত খন দাঙিবলৈ ভয় কৰে। তোমাৰ, কিছুমানে মাতে নিদিয়ে চাবাচোন, দিনৰ দিনটো এটা জেগাতে বহি থাকে, তোমাৰ মাতো নিদিয়ে অ', সেনেকুৱাত। ত' সেইখিনি ল'ৰা ছোৱালী অ', তথাপ একো নকয়। তুমি মানে ভাবিবা কি হল তোমাক বেয়া পায় নেকি সে কানে মাত দিয়া নে নাই নেকি বা তোমাৰ কথা কিটা বুজি পোৱা নাই নেকি কিন্তু মানে, পিছত বুজি পোৱা যায় যে সিহঁতেই মাত দিবলৈ ভয় কৰে সেই
শাহটো তেওঁলোকৰ নাই সিহঁতৰ হ উম উম উম, ভাত খালো দিয়া ভাত পানী খাই এই অকণ ৰেষ্ট লৈ আছো।
কিদি খালা?
এ কি খাবা, বাৰীৰে মানে অলপ শাক গোটালো গোটাই কৰি তাকে ৰং ৰঙালাও আগ গোটাই তাকে বনালো আৰু। খাৰ অকণ দি খাইছো অ', অ', খাৰ দিয়ে বনাইছো মই বহুত ভাল পাওঁ।
অ', ময়ো ভাল পাওঁ খাৰ দি, মাছৰ লগতো ভাল লাগে এনেও ভাল লাগে আৰু কঠালৰ গুটি থাকিলে ভাল লাগে জানানে, কঠালৰ গুটি আহ, বাৰু দিয়া অ', হ'ব দিয়া উম।